হেল্ল', অ শুনিছা উম অ মই ভাত? কিবা খাই পেলাই বহি আছো। হা।
মই এনেই বাহিৰতে খোজকাাঢ়ি আছো।
অ, ভাত খালী?
খালো খালো, ভাত কি হেৰি খালা?
মই মাংস অকণ আনিলোঁ।
অ, মাংস দি খালা।
উম, তাকে বোলো ভাজিলো দালি বনালো আৰু। তেনেকেই খালো, নেমু ললো উম তিয়হ ললো। উম। ঘৰতে লাগিছিলে । তাকে চিগি আনি। পেলাই কাটি ললো আৰু তেনেকেই সাজো তই
মইও সেই মাংস অলপ আনিছিলো হেৰাই দিয়ে খালো দালি ভাত আৰু মাংস ভাজি তেনেকে খালোঁ ।
উম উম স্কুলৰ পৰা আহিলি গে আও
অঁ স্কুলৰ পৰা আহিলোঁ এ অলপ আগতে পালোহি আহি পেলাই সেয়া ভাত বনাই পেলাই ভাত পানী খাই বৈ লৈছোঁ আৰু এতিয়া ।
উম তাত বৰষুণ ধেই আছে নেকি
তাত বৰষুণ নাই ইমান ৰ'দে দি আছে ইয়াত বৰষুণ নাই
অ আমাৰ ইয়াত অকমান বৰষুণ ধৰিছে।
অ আমাৰ ইয়াত আক । ৰ'দ পুৰা ৰ'দ দি আছে গৰম বহুত আ আজি গৰম কেনেকুৱা তাত
আজি বৰষুণ ধৰি আছে যে গৰমতটো কম অলপমান তে মই গৰম দিম যেতিয়া অলপমান গৰম হবে ন
ক ধৰি আছে গৰমতটো বহুত বেছিয়ে আছে মানে বৰষুণ ধৰা নাই ৰ'দ দি আছে ছ ফল পৰা আহওঁঁতে গৰমত একদম চামি চামি যোৱা গৈছে
স্কুল উম স্কুলৰ বাগিছা খান হৈছে নে নেকি
অ এই বাগিছাখন হৈছে চবজি বিলাক লাগিছে আৰু আজি অলপ ভেন্দি চিঙা গৈছিলে স্কুলত
আহ
এ ভাজি এ ভাজিকে ওলোৱা হৈছে আৰু দুই তিনিদিনৰ মূয়ে মূয়ে ভেন্দি বিলাক ভেন্দিটো লাগে যে তাৰপিছত তাৰছতে মাকৈটো অলপ অলপ হৈছে মানে এইবাৰ সৰুতে ওলাই ওলাই যে সেইটো মানে আচলতে ৰোৱাটো মানে দেৰি হ'ল চাগৈ আৰু অলপ দিনৰ আগতেই ৰুব লাগিছিল
উম কেনে সৰু সৰু হ'ল চাগ এ
অ সেইটো কাৰণে সৰু সৰু হৈছে আৰু তাতে সাৰ নাই যে উম ।
ভাজি ভাজি খুৱাই নে ওচৰৰ মানুহে নিয়ে কোনোবা ৰান্ধনী ক
নাই নাই নিব নোৱাৰে নহয় সেয়া স্কুলতে ভাজি পেলাই দিব লাগিব ল'ৰা ছোৱালীক সিহঁতৰ কাৰণেহে কৰা যায় সিহঁতকে দিব লাগিব তুমি বেলেগত বেচিব নোৱাৰা
উম ভাজিৰ লগতে দিয়া আৰু মিছল কৰি আৰু এনেইতো সেইকেইটাই গোটেই ভাজি তে নহ'ব
নহব অ অ তেনেকে বেলেগৰ লগত মিক্স চব দিব পাৰি নহয় দালিতে দি দিলে চবেই পাব তেতিয়া অলপ অলপ
আহ আহ আহ যাতাত যায় আৱ
অ যা তাত যায় আৰু তেনেকে কিছুমানে নাখায় নহয় সৰু সৰু ল'ৰা ছোৱালী যে ইহঁতে চব্জি নাখায় ইমান দালি ভাত আলু পিটিকা দিলে এনেকেহে খাবলৈ ভাল পায় মানে লেচাৰী চেচাৰী এনেকৈ আনি ভাজি দিয়া যায় যে তেনেকে ভাজি খাই সিহঁত এ ভাল নাপ পায় গাৰ্জেনটকো সেয়া ম টিং কৰোতে কোৱা গৈছে যে ল'ৰা ছোৱালীয়ে দেখোন শাক চব্জি খাই বেয়া পায় কৈছে ঘৰতো নেখায় তেওঁলোক
উম এনেও ল'ৰা ছোৱালী মানে শাক চবজি ভাজিলো তেনেকে নেখায় খাই দালি খিনি দালি বা খিচি চিচিৰি সেক ভাল পাই খিচিৰিত কিবা পিটিকি দিলে চয়াবিন ট্ৰাইবিন দিলে হে দিয়ে যে ন
উম কালি সেয়া অ তেনেকে দিয়ে চয়াবিন খোব লাগে সেইটো প্ৰটিন যে অ তেনেকে বনাই দিয়া যায় ভাজি বনাই দিয়ে তেনেকে আৰু আলু চয়াবিন দালি বনাই দিয়ে নহলে আক কেতিয়াবা ৰঙালাও আনি দিওঁ ৰঙালাও আলু চয়াবি সিয়ে বনাই দিয়ে দালি দালি বনাই দিয়ে আৰু নহ'লে কেতিয়াবা আকৌ দালি নবনায় চয়াবিন ৰঙালাও আলু এনেকে থুপথুপিয়াকে বনাই ।
তেনেকে তাতে কেইটামান এমুঠ ইমান দালি দিলেও দালি দিলেও চবজিখন অকমান হেৰি হ
অ এই ল'ৰা ছোৱালীয়ে যেনেকে ভাল পায় তেনেকে বনাই ল'ৰা ছোৱালীয়ে মানে যেনেকে ভাল পায় তেনেকে বনায় সিহঁতে মানে যি সি খাব নিবিচাৰে যে সেইটো কাৰণে সিহঁতে যি ভাল । প্ৰায় তেনেকে বনাই ।
তেনেকে বনাই খুৱাই আও উম উম উম ।
এটা হেৰি থাকে নহয় অ এনেও প্ৰত্যেক সপ্তাহে মানে দে কালি কি কি খুৱাব সেইটো চৰকাৰে এটা নিয়ম বনাই দিছে নহয়
অ উম উম এদিন দালি দিব এদিন ভাজি টি দিব ন
তেনেকে নহয় মনে মানে ধৰি লওক সোমবাই তোমাৰ ধৰি লওক দালি ভাত দিব লাগিব ভাজি সতি । মঙ্লবাৰে ধৰি লওক খিচ্ দি দিব লাগিব বোথবায়ে কণী দিব । লাগিব বৃহস্পতিবাৰ শুক্ৰবায়েক আকৌ দালি ভাত ভাজি এনেকৈ দি শনিবাৰে আকৌ দ হেৰি খিচিৰি আৰু এনিক । সেই ৰুটিনখন
অঁ দুদিন সিঁচি দিয়া
অঁ সপ্তাহত দুদিন সিঁচি তিনদিন দালি ভাত আৰু এদিন কণী
অঁ এতিয়া ক'ব কানো আকৌ সদায় যাতে দালি ভাতাকে দি থাকে কতনো খাব ন বেয়া
অঁ বেয়া পাই যে খাবলৈ সিহতে খিচি খিচিটো মানে কি হয় খিঁচিটো ল'ৰা ছোৱালী দিয়ে তেনেকে তুমি যদি ঘৰত নিচিনাকে জুলিয়াকে বনোৱা শাক চবজি দি পেলাই যদি নাখায় যদি চিটো সিহঁতক। যদি শুকানকে পোলাও টাইপ বনাই দিয়া যায়
অঁ উম তেনেকে বনাই দিব লাগে আৰু চাউলটো ভাজ লো পা দালিটো ভাজিলো কম পানী দি বনাই দিয়ে আৰু।
পোলাও নিচিনাকে মটৰ অঁ পানীতটো কমকে দিয়ে আৰু এটা এটা হৈ থাকে যে ধুনীয়াকে। পোলাওঁ নিচিনা তেতিয়াহে খাই সিহঁতে নহ'লে সিহঁতে ৰে নাখায় সৰু ল'ৰা ছোৱালী জুতি হলেহে খ'ব
উম এনে হেৰি কৰি দিলে
নাখায় নাখায় তেনেকে সিঁচি হলে সেন নাখায় খাওঁ বুলিয়ে ক'ব।
কণী যে আঞ্জা দম বনাই। দিয়ে নে এনে দালিতে ভাজি চাজি দিয়ে কণীতটো
উ নিজে কণী হেৰি কৰি দিয়ে কেতিয়াবা দম বনাই দিয়ে। ধৰি ল কেতিয়াবা আকৌ দালি বনাই পেলাই কণীটো ধুনীয়াকে। সিজাই পেলাই ভাজি দিয়ে এটা এটাকে।
অঁ এটা এটাকে ভাজি দিয়ে আৰু এনে সিজাই পেলাই এটা এটা নিদিয়ে আৰু।
এটা নিদেখিজাই পেলাই। ভাজে ভাজি পেলাই এটা এটাকে দিয়ে অ সেইটো নিয়ম যে যদি আঞ্জা বনাই দিয়ে ধৰি লওঁ ভাজি নিদি। দিলেও হ'ল আঞ্জাতে দি দিব পাৰে হয়।
অঁ তেতিয়া দালি নবনালেওঁ হয় দালি খিনি ৰৈ যায় আলুতে দি পেলাই দম বনাই ম চলা আলা পানি দিবি য়া তেতিয়া হেৰি হয় যায় আক
অ তেনেকে বনাই দিম।
উম মচলা দিলে দম হ'ব তেতিয়া দালিটো ইমান নাখাব ল'ৰা ছোৱালীয়ে দালি এনেও বেয়া। হা
অ নাখায়ে দালি ইমান। দালি মানে বেছি নাখায় ভাজি ভাত দিলে বা এনেকে। কিবা বনাই দিলে।
উম এনে তা মাজতে কেতিয়াবা বেলেগো খুৱাব পায় নে নোৱায়
মাছ মাংস খুৱাব নোৱাৰে অ তেনেকে নোৱাৰে ৰুটিন থাকে যে নহয় ৰুটিন থাকে যে ৰুটিনৰ মতে দিয়ে খুৱাব লাগে নিয়মটো আৱ কিন্তু কেতিয়াবা তেওঁ যদি খিচিৰি বোলে নাখাওঁ বুলি কয় সিহঁতে তেনেহ'লে পায়স বনাই পেলাই দিওঁ মাজে মাজে সেইটো তেতিয়া ধৰি লক সুধি লোৱা যায় আৱ অ হেৰি ওপৰ কাৰোবাক সুধি লওঁ যে এনেকে যদি ল'ৰা ছোৱালীয়ে খিচিৰি নাখায় পায়স বনাই দিলে কিবা অসুবিধা হ'ব নেকি যদি কয় আৱ একো নহয় যদি ল'ৰা ছোৱালীয়ে নেখায় তেনেকে খাব তেনেহ'লে তেনেকে বনাই দিলেই হ'ল আৱ কিছুমান ল'ৰা ছোৱালীয়ে আক পায়স টো বেয়া পায় যে বেছি মিঠা
অ মিঠা খাই গ'লে বেয়া পায় উম কিছুমানে আকৌ ভাল পায় মিঠা বস্তুটো
কিছুমানে বেয়া পায় সেয়া কালি সম্প্ৰীতি ভোজন পাতি দিব দিছিলে নহয় স্কুলত
আহ
প্ৰিতি ভোজন ধৰি লওক গোটেই হেৰি কমিটিৰ মানুহখিনি মাতি পেলাই গাৰ্জেনখিনি মাতি ধৰি লওক এসাঁজ ধৰি লওক ভাত খুৱাব লাগে আৰু সিহঁত সিহঁতে ধৰা টেষ্টো কৰিছে অ সিহঁতে সেইটো টেষ্টো অ সেইটোও নিয়ম আছে সিহঁতে ধৰি লোৱা টেষ্টো কৰিব কৰিবলে চাব যে কেনেকুৱা লাগে খাই বা
অ কেনেকুৱা বনাই ল'ৰা ছোৱালীক কেনেকুৱা খুৱাই ন সেইটো টেষ্ট কৰে আৱ
সিহঁতেও দিয়ে কমিটি মানুহখিনিয়ে ও এতিয়া সভাপতিজনে নেমু কাটি কেইটামান আনি দিলে। তেনেকে আৰু কিবা এটা এটা দিছে আৰু ডনেচন দিয়া নিচিনাকে সেনেকে দি কিবা কিবি কন্ট্ৰিবিউট কৰিছে আৰু তেনেকে পাতা গৈছে
আহ দালি ভাত খুৱাই দিলে আৱ
দালি ভাত খুৱাইছোঁ তাৰপিছত ৰঙালাও আলু চয়াবিন মটৰ এনেকে ভাজি এখন। নেমু আও কনি সিজাই পেলাই চবকে এটা এটা দিয়া গৈছে আৰু গাৰজন খিনি চবকে আৰু ষ্টুডেণ্ট তকো দিয়া হৈছে একেলগে গোটেইখিনি বহি পেলাই ভাত খাইছে আৰু
অ
সিহঁতে সে ৰাতিপুৱাই আহিছে ৰাতিপুৱাই আহি পেলাই বনোৱা কোৱাত সহায় কৰি ৰান্ধনী কেইজনীক সহায় কৰি দিছে কাটি কুটি।
কমেটি মানুহ খিনি মতা মানুহ খিনি আহে মাইকী আহে মতা মাইকী
ধুনীয়া আহে ।
অ মই ভাবিছিলো ল'ৰা ছোৱালী খিনি গাৰ্জেন খিনিয়ে আহে নেকি। সি বোলো
নহয় নহয় কমিটিত ধৰি লওক ল'ৰা ছোৱালী গাৰ্জেণ্টতো কমিটি ন। কিন্তু কমিটিত ধৰি লও চব মানুহতো নাথাকে। মিনিমাম দহজন বা এঘাৰজনহে থাকে কমিটীত মানুহ কিন্তু গাওৰ ল'ৰা ছোৱালীতো বহুত থাকে ন ত কমিটি খিনি গা এজেণ্টতে পৰে মানে আৰু গোটেইখিনি।
উম এনে গোটেই ল'ৰা ছোৱালী খিনি মাকখনত নহয় আৰু
অ মাকহতো হয় ধৰিক কিছুমান ৰ মানে মাকহতো গাৰ্জেন সেইখিনিও কমিটিটো আছে ধ কমিটিও কামতো আছে ধৰি লওক তেওঁলোকে গাৰ হেৰিও অ গাৰ্জেনটো হয় অ বেলেগৰ হ'ব নোৱাৰিব। নহয় ল'ৰা ছোৱালী গাৰ্জেন তেহে কমিটিত সোমাব পাৰিব কমিটিত সোমাবলৈ হ'লে তোমাৰ ল'ৰা ছোৱালী ছোৱালী স্কুলত
অ পঢ়িব লাগিব তেতিয়াহে পাই অ তাকে নহয় কমিডিখনত নাথকা মাক বাপ বাপেহতকো মাতে নেকি
অ সেইখিনিও মাতে গাৰ্জেন খিনি মাতে গোটেই ল'ৰা ছোৱালী যিমানখিনি স্কুলত আছে গোটেই খিনি লৰা ছোৱালী গোটেই খিনি ল'ৰা ছোৱালী গাৰ্জেন গাজেন মতা যায় ধৰি লওক কাৰোবাৰ চবৰে ঘৰে প্ৰতি এজন একে মতা যায়।
অ নহ'লে মানুহ হয় আৰু।
অ আহে দেৰশ মান হৈছে মানুহ।
হয় ।
সে কষ্ট হৈছে ৰান্ধনী। কিজীয়ে দেৰ। এশ মানুহ খুৱাইছে ভগাই কৰি দিয়া ন সনেকে আৰু।
ছিল লৈকে ডেৰশ। কণীও আনিব লাগিব উম দেৰশতকে বেছিহে লাগিব।
অ দেশতকে বেছিহে লাগে অ দিয়া।
উম উম। অ কটা যোৱাই ন। নাই যা।